অহ, এই অনন্যা আহিছিল ৰবা।
অহ, তোমাৰ মাতটো ভালকে আহা নাছিলে আগৰ কলটোত।
অহ, আৰু হেৰি নেকি নেটৱাৰ্ক ইছু হ'ব পাৰে।
অহ-অহ, ক'ত ঘৰত নে?
ভালণে? অহ, ঘৰতে
তুমি ফোন কৰিলা ভালে কৰিলা মই তোমালৈ কথাই আছিলে
অহ, কি কথা কোৱাচোন।
এয়া নহয় মানে তোমাক মই কিছুমান কথা সুধিব লগা আছিলে।
অহ, সুধা
অহ, নহয় আমাৰ তাৰমানে এই হেমবা এওঁৰ মামাকৰ ল'ৰাটো যে
অহ
ল'ৰাটোৰ বিয়া ঠিক হৈছে আৰু ডিচেম্বৰত।
আচ্ছা।
তাৰপিছতে সেই কিবা-কিবি কাপোৰ-কানি কিনাৰ কথা চলি আছে সেইকাৰণে মই বোলো তোমাৰতো অকমান শুৱালকুছিত বহুত চিনাকি আছে ন?
আৰু তুমি জানাও মইটো কেতিয়াও তেওঁ শুৱালকুছিৰ কাপোৰ কিনিও পোৱা নাই আৰু নিজৰ মামাক সৰু ল'ৰা যেতিয়া অকনমানতো ভালকে সেয়া কৰিব লাগিব ন লও এযোৰ ভাল কাপোৰ ল'ম তোমাৰ লগত কথা পাতি পাতিম পাতিম কে পাতিবই পৰা নাছিলো।
নাও বহু সেয়া তুমি ডাইৰেক্ট শুৱালকুছিলে গৈ তাতেতো ইমান এভেইএলেবল আছে মানে। সিহঁতৰতো ঘৰে ঘৰে শাল ন।
নহয় এইটোতো জানো কিন্তু কথা কথা হ'ল আমি চিনাকি সূত্ৰে যদি যাওঁ অকমান সেয়া হ'ব ন।
উম অহ এটা কাম কৰিব পাৰোঁ যোনদিনা তোমালোকৰ বোলে ঠিৰাং কৰিছা আজিয়ে যাম আমি
উম
আহ তেনেহলে তুমি অহ মোক কবা আহ দুদিন বা এদিন আগত কবা যে মই আজি কাইলে ওলাম তুমি অহ আহিব পাৰিবা নেকি বা তুমি ওলাই আহিলা আমাৰ তালেকে আমি একেলগে ইয়াৰ পৰা গুচি গলো শুৱালকুছি
অহ অহ অহ তাকে কৰিব লাগিব তোমাৰ আছে ন ভাল চিনাকি।
আছে আছে আছে ভাল চিনাকি আছে।
তাতে কাপোৰটো ভাল পাই যাম কিমান মানত মই ভাল কাপোৰ অহ মানে। ভাল কাপোৰ হ'লেই হ'ল আৰু পইচাৰ কথা নাহে
উম উম উম আৰু যিহেতু ঘৰৰ বিয়া ন।
উম আৰু তোমাৰ ধৰা এ নতুন বোৱাৰীকো, এযোৰ কাপোৰ দিব লাগিব। সেইকাৰণেও, দুযোৰ মান ল'ম আৰু, দুই তিনিযোৰ মান ল'ম আৰু। মই অকলে নাযাম হয়তো মোৰ, বৌ হতো যাব চাগে।
অ', আচ্ছা। তেনেহ'লেতো ভালেই দিয়ক, গোটেইবোৰ গ'লে।
অ', তোমাকো লৈ যাম আৰু। ত, মই মানে কৈ থৈছিলো, যে মোৰ বাৰ চিনাকী কি আছে কিন্তু দেই, শুৱালকুছিত। এনেকে কৈ থৈছিলো, তেতিয়া কৈছিলে দিয়াচোন কবাচোন তুমি, মই ক'ম-কম বুলি তোমাৰ পাহৰি আছো, আৰু ফোনো কৰা হোৱা নাই। সেনেকে তুমি আজি কৰিলা, মোৰ মনত পৰিছে।
উম-উম, তুমি যোনদিনা ৰেডি তুমি যোনদিনা বোলে যাব, আজি মই পাৰিম
উম।
সেইদিনাই তুমি মোক কবা, মই মানে সেয়া হৈ থাকিম। মানে অলপ
ৰেডি হ'বা অ', ঠিক আছে দিয়া, হ'ব দিয়া, অ-আগ-আগৰ, আগৰ দিন তে, মই তোমাক জনাই দিম, মইতো হেই ধৰা ব বন্ধ লৈহে যাম, মইতো আৰু অফিচৰ বন্ধ লৈহে যাম। শনিবাৰ নাইবা ৰবিবাৰ, উম, সেই সেনেক কেই আৰু মিলাই মেলি, মই তোমাক কম দিয়া, কিন্তু জুলাই মাহতে, জুলাই জুলাই মাহত নগ'লেও, আগষ্টত যাম।
হ'ব দিয়া।
জুলাই মাহত, উম চাগে, অকমান বাহিৰত যাব পাৰো। সেইকাৰণে বোলো, জুলাই মাহত নহ'লে আগষ্টত যাম।
আগষ্টত, অ', হ'ব দিয়া, তুমি যেতিয়াই যোৱা, খালি ক'লে হ'ল।
উম, উম, উম, কৈ দিম দিয়া, মই তোমাক। উ উহো, বাকী কোৱা, তোমাৰ খবৰ কোৱা? বহুত দিনৰ মূৰত ফোন কৰিছা। কি কৰি আছা?
অ', এইয়া চাহ - তাহ খালো ৰবা।
কৰ'বাত গৈছিলা নেকি? ফটো দেখিছিলো কাৰোবাৰ বিয়া আছিলে নেকি?
অঁ', এনেই সেয়া আছিলে ৰবা, তোলনি বিয়া আছিলে।
তোলনি বিয়াত গৈছিলা, কাৰ?
অ', হেৰি আমাৰ ননদৰ।
অঁ', অঁ।
ননদহতৰ অ', ননদৰ ছোৱালী।
অ', অ।
তেনেকে আছিলে গ'লো, নাই ওচৰতে গুৱাহাটীৰ মালিগাঁও।
অ', অ', অহ, ফটবোৰ চাই ভাবিছো কৰ'বাত বিয়া খাবয়ে গৈছা। অ কইনা কোনজনী ধৰিব পৰা নাই আৰু তোমাৰলে তোমাকো কইনাজনীয়ে লাগিছে।
হে, মই যোনযোৰ পিন্ধিছো সেইযোৰো শুৱালকুছিৰে লোৱা কাপোৰ। অ', ইমা অ নুনি কটন।
অ', আচ্ছা, নুনী কটন ন'? গোলপীয়া ৰঙৰ আছিলে ন'?
অ', গুলপীয়া ৰঙৰ আছিলে।
উম, ভাল লাগিছে কাপোৰযোৰ, ইনে ভালকে চোৱা নহল পিছে।
ইমান আৰাম কাপোৰযোৰ, তোমাক মই কি ক'ম। পুৰা পিয়ৰ হয় ন' তাৰ বস্তুবোৰ, তাৰ বস্তুবোৰ একদম পিয়ৰ হয়।
উম।
খুব ভাল আছিল, আৰামো আছিলে পিন্ধোতে, গৰমো লগা নাছিলে।
উম। ভাল লাগিছে তোমাকতো ভালে লাগে বাৰু যিকোনো কাপোৰে খোৱাই।
ধন্যবাদ।
সঁচাই খোৱাই ভাল লাগিছে উহু।
এতিয়া পিছে কি বনাবা?
এতিয়া চাওঁ বাৰু কি বনাও আজি যিহেতু নিৰামিষ খানা।
কি যে ন এই খালী পেটটোকে পূজা কৰি থাকিব লাগে।
মই তিনিদিন বন্ধ পালো ন?
অ।
মই তিনিদিন বন্ধ পালো তিনিদিন বন্ধত মোৰ ক'তো যোৱাও নাই হোৱা একোৱেই কৰা হোৱা নাই, মই খালি ঘৰতে চাফ - চিকুণ কৰি আছো আৰু লৰা পৰীক্ষা লৰাও গৈছে পৰীক্ষালে আহে আকৌ তাৰ টিউচন থাকে, খেলা থাকে। সেনেকেই গৈ আছে আৰু আকৌ আজিৰ দিনটো আছে কালি সেয়া কৰিম অলপ। হেনা লগাম, আজি মোক ই তৰু বাইদেৱে সেয়া দিছে উম মেহেন্দী পাত দিছে। মেহেন্দিৰ পাত এতিয়া গৰমত মেহেন্দী লগালে মাথাটো বহুত ঠাণ্ডা পৰে ন ভাল লাগে। বটিয়ে দিছিলে বৌয়ে কিন টো ভালকে বতা নাছিলে মই আকৌ মিক্সিত মাৰিলো।
অ জেতুকা জেতুকা।
জেতুকা অ।
জেতুকা, তুমি যেতিয়া সেয়া আ পিচিবা যে
উম
পিচিবা তেতিয়া এই হেৰিৰ এয়া কি কয় কফি পাউদাৰ যে
কফি পাউদাৰ অ মই মেথি দিছো
মেথি দিছা আৰু অ তেনেহ'লে
মেথি দিছো তাৰপিছত কালজিৰা বুলি যে কয়
অ অ
কাল কালজিৰা কালজিৰা দিছো আৰু মেহেন্দিও মানে মেহেন্দি হেনা অকনমান লগাই মিক্স কৰি সব একেলগে মিক্স কৰি লগাম আৰু মোৰ কিন্তু বহুত কামত আহিছে অ মোৰ বহুত কামত আহিছে কিন্তু চুলি একদম চিল্কি হৈ গৈছে
হয় দিয়া আৰু ভালো লাগে চাবাচোন কি এনেকুৱা লাগে যেন চুলিখিনিয়ে অকণমান ভিটামিন পাইছে
উম সঁচা আগতে কিন্তু নকৰিছিলো মই মানে সেয়া কৰি চলিছিলো এ হ'ব আৰু নকৰো আৰু সেনেকুৱা টাইপত আছিলো কিন্তু এতিয়া মানে অকমান নিজে অকমান কেয়াৰ কৰা হৈছো ভাল লাগে
উম ঠিকেই কৰিব লাগে
কৰিব লাগে অৱশ্যে আমিহে এৰি দিওঁ
ইমান ধুনীয়াকে তোমাৰ চুলিখিনি হৈছে মই দেখিছিলো নহয়
অ দীঘল হৈছে এনেকুৱাকে ভাল হলে কাটিব মন নাযায় কিন্তু যেতিয়া তোমাৰ চুলিখিনি ভাল নহব ভালকে নাবাঢ়িব তেতিয়া তোমাৰ মন নাযায় ন ৰাখিব এতিয়া কিন্তু মই নাকাতো এতিয়া মই বহুত দিন হ'ল মই চুলি কাটা নাই
এতিয়া দীঘল কৰিম যদি ভাল হয় যদি ভাল হয় যিমান দীঘল হয় হবলৈ দিম আৰু
কৰিবাচোন এইবাৰ দীঘল কৰিবা বহুত ভাল লাগিব তোমাক
উম চুলিখিনি দীঘল হলে ভাল লাগে ন চবকে সুৱাই চব ছোৱালী মানুহকে চুলি দীঘল হলে শুৱায় উ, কিন্তু কাটিবও লগা হয়। দিয়াচোন কেতিয়াবা হয়নে? বেয়া চুলি মানে কি? চুলি খিনি নাবঢ়ে তেতিয়া আৰু ৰাখাতকে কটাই ভাল সেনেকুৱা হয়।
আৰু তুমি অফিচ আৰু তুমি অফিচত যোৱা বেছিকৈ ত', তোমাক সোনকালে হব লাগে। পতককে
উম',
সেইকাৰণে চুটি চুলি তোমাৰ কাৰণে অলপ
অ', মোৰ চুলি পাতলা ন পুতুকে শুকাইও যায়। আৰু এতিয়াতো বৰ্তমান ছুটিয়ে বহুত দীঘল বুলিতো আৰু নহয় ন আৰু মই চুলি নাবান্ধো ন মই বান্ধিব নোৱাৰো চুলি মই চুলি এনি টাইম মোৰ মেলাই থাকে। মই বান্ধিলে মোৰ মূৰ বিষাব কিবা এটা নহয় কিবা এটা হব আৰু এনে ঘৰত থাকিলে কাম কৰি থাকিলে। বান্ধো আৰু
অ', সেইটো বেলেগ কথা
উম', এনেই কিন্তু মই চুলি মেলিয়ে থওঁ
আহ এতিয়া আহ
আগতে সৰিছিলে। এতিয়া মোৰ নসৰে একদমেই কম সৰে আৰু
উ', এতিয়া ভাল আচলতে এইয়া যে তুমি মেথি চেঠি এইবিলাক অলপমান লগ
লগাও উ, ভাল কিন্তু, লগাব লাগে মই চবকে কওঁ লগাবা-লগাবা মানে সময়ৰ অভাৱত বহুতে নকৰে ন।
কিন্তু, মই চবকে ক‌ওঁ কৰিবা জানা মইয়ো এটা টাইমত কৰা নাছিলোঁ কিন্তু এইটো ভাল লগাব লাগে, কৰিব লাগে। উম-উম!
ফুল আছে কি নাম গম পাইছানে? ৰ জবা ফুল সেইটোও যদি তুমি তাৰ লগত অকমান বটি পেলাই দিয়া খুব ভাল জবা ফুল এইটো তুম নেচাৰেল যে উম! এইটো একদম ভাল।
উম! জবা ফুল মই দিওঁ কেতিয়াবা পালে। জবা ফুলেও তোমাৰ চুলিখিনি চিল্কি কৰি দিয়ে। পিছল-পিছল হৈ যায়, আহ বহুত ধুনীয়া হয়। জবা ফুল তুমি ফুল নহয় পাতো দিব পাৰা জবা ফুলৰ।
দিব পাৰা উম।
ফুলৰ সৈতে পাতো দিব পাৰা। বহুত বস্তু দিব পাৰে এইয়াত। এল'ভেৰাও দিব পাৰা, মোৰতো এল'ভেৰাও আছে ন।
অঁ!
টাবৰ পৰা ছিঙি আনো আকৌ কাটি লগতে দি দিওঁ। এতিয়া তোমাৰ লগত কথা পাতোতে মনত পৰিল মই অলপ এটা এল'ভেৰাৰ পাতো দিব পাৰোঁ।
অঁ! ধুনীয়াকে দিবা চোন কি ধুনীয়া মিহি হৈ যায়।
উম! মইতো দিওঁৱে আৰু অইলিঙো কৰিব লাগে দেই। অইলিংটো বহুত মানে তেল সানিবই লাগে।
তেল সানিব লাগে।
উম! তেল সানিলেহে মাথাটো চব বস্তুকে অকমান মালিচ লাগে ন। সজিব হৈ থাকিবৰ কাৰণে।
উম!
সেই সজীৱ কৰি ৰাখিবৰ কাৰণে তেল লগাবই লাগে। আজিকালি দেখিছোঁ ন বহুতে তেল-চেল নলগাই মই লগাও মই অৱশ্যে ৰাতিটো লগাও ৰাতিপুৱা ধুই দিওঁ। তেল লগাই বাহিৰত নাযাওঁ আৰু।
অঁ! ঠিকেই নাযাবাও কাৰণ আকৌ ধূলিবিলাক লাগি যাব নহয় তাতে।
উম!
সেইকাৰণে তুমি তেল লগাই না পৰাপক্ষত নাযাবা ঘৰত থকা থকা সময়খিনি তেলটো লগাবা তেলটো লগাই বাদ পাৰিলে গা ধোৱাৰ এঘন্টা আগত ধু লগা বা এটা পাছত আকৌ ধুই দিবা।
উম! মই ৰাতিয়ে লগাও বিশেষকে, ৰাতি লগাই ৰাতিপুৱা ধুই দিওঁ।
অ! তেতিয়া বিচনা ইমান লেতেৰা হ'ব।
নহয় লেতেৰা মই যোনটো পিল গাৰু লওঁ সেইটো গাৰুত মই কাপোৰ এখন পাৰি লওঁ আৰু সেইটো গাৰু ধুই দিওঁ বা উম! ওপৰৰ কাপোৰখন ধুই দিওঁ আৰু। লগাও-লগাও এইবিলাক কৰিব লাগে, নিজৰ যত্নটো লব লাগে।
অঁ! মই নৰসিংহ পাতো বতি পেলাই লগাইছিলো। ইমান ভাল অঁ আমাৰ ঘৰতে আছে নৰসিংহৰ পাত।
অ
নৰসিংহৰ পাত কেইটামান কুমলীয়া পাত কেইটামান ছিঙি আনিছো আৰু ধুনীয়াকে বটিছো বতি পেলাই অ জবা ফুলৰ লগত লগাই মেথিও দিছোঁ মেথিও দিছোঁ ধুনীয়াকে লগাইছো
অ
এয়া হ'ব দিয়া মই এই ভাত বনাবলৈ যাওঁ আৰু
দিয়া দিয়া পিছত আৰু কথা পাতিম দিয়া
পিছত কথা পাতিম দিয়া আকৌ।
উম উম বাৰু থোৱা।